দিছোঁ দিয়া অ', আছিলো ৰ'বা অলপমান ভাত পানী খাই পেলাই এনেই আছিলো ৰবা কোৱা
অ', অ', মইও খালো বাৰু ভাত খাই অকমান মানে বাগৰিম বুলি ভাবিছিলো মানে মই কথা এটা মনত পৰিল তাকে ভাবিলোঁ তোমাৰ লগত অলপমান আলোচনা কৰো
বাৰু কোৱাচোন কি কথা
এই যোৱাকালি মানে মই অকমান বৰণি হাতৰ ফালে বিশেষ কাম এটাত গৈছিলো গৈ থাকোতে মই দেখা পালো তাতে মানে বহুত মানে প্ৰদূষণে একেবাৰে ঠাই খিনি মানে একেবাৰে বেয়া কৰি পেলাইছে। মানে তাৰে গছৰ পাত বিলাকো মই দেখিছো একেবাৰে আঠালি হৈ পৰিছে ওচৰ পাজৰৰ মানুহবোৰক মই সুধিছো যে তেওঁলোকৰ পৰি তেওঁলোকে কৈছে যে তেওঁলোকৰ মানে এই যিটো ইথানল প্ৰকল্প অহাৰ পিছত মানে তেওঁলোকৰ থকাৰ একেবাৰে সমস্যাৰ সৃষ্টি হৈছে বিভিন্ন বেমাৰ আজাৰ কেন্সাৰ পৰ্যন্ত সৃষ্টি হৈছে, কি কবা এই বিষয়ে
অ', ইথানলৰ বাবে মানে সঁচাকে মানে ইমান মানে আগতে ইমান ভাল বুলি ভাবিছিলো মানে ইথানল যিহেটো মানে প্ৰকৃতিৰ এটা ভাল বুলি ভাবিছিলো মানে পেট্ৰলসমূহ মানে এই বেছিকে নচলিলে মই ভাবিছিলো ধুনীয়াকে প্ৰকৃতিটো নিয়ন্ত্ৰণ হব কিন্তু টো তাৰে বাবে প্ৰস্তুত কৰা কাৰণে যিবোৰ সমূহ মানে প্ৰকৃতিক মানে ধ্বংস কৰা হয়। তাকে সেইদিনাখন মানে সেই মানে বাতৰিটো চাই সঁচাকে সেইদিনাইে গম পালো আৰু কেনেকে এইবিলাক মানে প্ৰস্তুত কৰে।
হয় হয়, এতিয়া চৰকাৰে কৈ আছে যে
হয়।
কৰিবলৈ এয়া আমি প্ৰস্তুত কৰিছো কিন্তু, সেই মানে ইথানল প্ৰস্তুত কৰিবৰ বাবোব দেখোন প্ৰদূষণ সৃষ্টি
অ', সেইটোৱেটো মানে এনেকুৱাইে হৈ আছে।
তাকেইটো এতিয়া মানে সুতা বাল্টিত পানী ভৰোৱা নিচিনা কথা হৈছে।
হয় হয়, এসময়ত কথা আছে নহয় ঠিকে আছে দে, এনেকুৱা হৈছে।
গতিকে এই প্ৰদূ্ষণ বিলাক মানে এতিয়া আমাৰ মানুহৰ বিভিন্ন কাম কাজৰ বাবে বিভিন্ন ধৰণৰ প্ৰদূৰ্ষণ। এ সৃষ্টি হৈছে তাৰ ভিতৰত ধৰা খেতিয়কসকলৰো মানে মাটি প্ৰদূষণৰ ফলত অ', মানে বহুখিনি সমস্যাৰ সৃষ্টি হয় দিয়কচোন। কি ক'বা তুমি, অকমান কোৱাচোন ভাল ভাবে প্ৰদূষণৰ বিষয়ে।
অ', প্ৰদূষণ ঠিকেইতে মাটি যিহেতু কলা কৃষকৰ বাবে বহুত টান হৈ পৰে, তেওঁলোকৰ মানে তাৰে বাবে মানে সেনেকে জীয়াই থাকে। মানে খেতি কৰি পেলাই কিন্তু, তাৰ বাবে যদি সেনেকুৱা প্ৰদূৰণ হয় মানে সেই ফল মূল আদি বা সেই শাক পাচলি সেনেকুৱা সাসমূহ মানে ভালকৈ নহ'ব নোহোৱা ঠাইত মানে সেই তেওঁলোকৰ বহুত সমস্যাৰ সৃষ্টি হ'ব আৰু ক'ব গ'লে পানীৰ সমস্যাটো আছেে মানে প্ৰদূষণ মানে সেই জাবৰ জোঁথৰবিলাক মানুহ পেলাই পেলাই পেলাই বানপানীৰ সৃষ্টি হয়। এই সেনেকুৱাই সেইবিলাকে সমস্যা।
তাকেইটো বহিনী এতিয়া সমস্যাৰ সৃষ্টি হয় দেচোন আৰু এতিয়া মানে মানুহ বিলাকে এই কল কাৰখ খানৰ পৰা ওলোৱা আৱৰ্জাবিলাক মানে এতিয়া দেখিছো আমাৰ ওচৰতে মানে আমাৰ অঞ্চলটো এটা কাৰখানা আছে বিস্কুট ফেক্টৰী এ তাতে মানে যি মানে অতআৱশ্যক শকীয় সামগ্ৰী বিলাক মানে নদীত পেলাই দিয়ে গতিকে সেই নদীৰ পানীটো প্ৰদূষণ হয় লগতে তাৰে মাছ, কাছ আদিৰ সমূহৰো মানে বহুখিনি ক্ষয় ক্ষতি হয় গতিকে বহুত মানে দুৰ্ভাগ্যজনক কথা কি কবা।
আচ আচছে মানে ইমান মানে বিশুদ্ধ পানী হৈ যায় ব্ৰহ্মপুত্ৰ খনৰ চাবাচোন আঁকাাতো মানে ইমান ধুনীয়া চাফা হৈছিল
কিটো আজিকালি মানে ইমান বিশুদ্ধ হৈ গৈছে, সেই তুমি কোৱা নিচিনাাই মাছসমূহ মানে ভালকে জীয়াবই নাপায় আৰু অতি সোনকালে তেওঁলোকৰ মানে সেই মৃত্যু হয় আৰু
হয় হয়।
অঁ। আৰু
এতিয়া এই প্ৰদূৰ্ষন ৰোধ কৰিবলৈ তোমাক যদি মই সুধো যে এনেকুৱা কিবা উপায় দিব পাৰিবা নেকি?
অ', হয় মানে মানুহে, নিজে সতেজ হ'ব লাগিব সজাগ হ'ব লাগিব মানে জাবৰ জোঁথৰ নেপেলাই পেলাই তেওঁলোকে যদি নিজাববীয়াকে মানে গাঁত খান্দি পেলালে প্লাষ্টিকসমূহ তেনেকে পুতি থয় বা কিবা এনেকুৱা জ্বলাই দিয়ে তাৰ বাবে অ', ভাল হৈ পৰিব, তেতিয়া নদী নলাবিলাক মানে চাফা হৈ থাকিব নলাবিলাক চাফা ৰত মানে পানীবোৰ ধুনীয়াকে গৈ থাকি মানে বৰষুণ বাৰিষা বতিয়া পান সৃষ্টি নহয় আৰু বানপানীৰ সৃষ্টি, কিন্তু নুবুজে নহয় মানুহ বিলাকে।
ঠিকেই কৈছা ইয়াৰ ফলত মানে কৃত্ৰিম বানৰো সমস্যা হয়।
হয়, হয়,
গতিকে আমি ৰাইজে সজাগ সচেতন হলে ভাল।
অ', সঁচাই ত' সেইটো বাবে
তাৰ উপৰি মই ভাবো যদি আমি অলপতে মানে বিশ্ব পৰিবেশ দিৱসৰ দিনা আমি বৃক্ষৰোপন কাৰ্যসূচী কৰিছিলোঁ আমি বিভিন্ন অঞ্চলত প্ৰায় তিনিশ জোপা মান গছ পুলি ৰুইছো আৰু সেইবোৰ মানে আমি চোৱা চিতাৰো দায়িত্ব লৈছো, গতিকে যদি যদি আমি মানুহবোৰে এনেধৰণে অকল বিশ্ব পৰিৱেশ দিৱসতে নহয় মানে মাজে সময়ে যদি গছ পুলি ৰোপন কৰি থাকো, সময়ে সময়ে তেতিয়াহলে মই ভাবো আমাৰ আগৰ যি প্ৰক সৌন্দৰ্যতাটো আহিব আৰু প্ৰদূষণ অকণমান হ'লেও কমিব কি কোৱা তুমি?
অ', হয় দিয়া, হয় দিয়া মানে বিশ্ব পৰিৱেশৰ দিনত মানে কিছুমান মানে এনেকুৱা আছে যেন তেওঁলোকে অকল সিদিনে মানে শুশ্ৰূষ কৰে, মানে গছ পুলি ৰোপন কৰে। কিন্ত তাৰে পিছদিনৰাৰ পৰা মানে সকলো নোহোৱা হৈ থাকে। তাৰে পৰা মানে নেকি সদায় মানে চৌবিশ ঘন্টাই মানে গছৰ প্ৰতি মানে হেৰি থাকিব লাগিব আৰু গছ পুলি মানে পানী দিলো নে নাই, অমুক কৰিলোঁ নে নাই, চোৱা চিতা কৰিছোঁ নে নাই, হয় নে নাই?
হয়।
অহ তেনেকুৱাই মানে সকলোৱে এনেকুৱা হোৱাটো উচিত বাৰু তেতিয়াই মানে ভালকে জীয়াই থাকিব প্ৰকৃতি
তেতিয়াহে মানে আমি আমাৰ প্ৰকৃতিক নিয়ন্ত্ৰণ কৰি পৰিম প্ৰদূষণ নিয়ন্ত্ৰণ হব, তাৰ উপৰি এই বুৰ যে ব্যৱহাৰ কৰে তাৰ ক্ষে কেনেকে ধৰণে কি কৰিলে আমাৰ এই প্লাষ্টিকৰ পৰাতো বহুখিনি প্ৰদূষণ হয়, অকমান কোৱাচোন এই বিষয়ে।
অ', প্লাষ্টিক পাৰিলে বেছি ব্যৱহাৰ কৰিবই নালাগে মানে মানুহে আজিকালি জোতৰ বেগ তেনেকুৱা ওলাই নহয় জুত
জোতৰ বেগ বা সেই বাঁহৰ কেনেকে বাঁহেৰে বনোৱা বে বেগসমূহ কাগজৰো বেগ থাকে তেনেকে মানে সেইবোৰ বেছিকে মানে ব্যৱহাৰ কৰাটো উচিত কিন্তু পলিথিনে মানে পেলাই থলে মানে পলিথিন টো সেনেকয়ে থাকিব ক'ৰবাত পৰাত যাই পেলাই আকৌ নলাত পৰিব, নলাত পৰি বেলেগ প্ৰদূষণৰ লগত মানে -
সেইবিলাক কৰি পেলালেতো মানে প্ৰদূৰষণ হব।
অ', সেইটো পৰিলেও প্ৰদূষণ কিন্তু বায়ু প্ৰদূষণ হয়।
উম,
এনেকুৱাই সেনেকুৱা
আৰু এই এতিয়া পানীৰ প্ৰদূৰ্ষণটোতো মানে বহুখিনি সমস্যা সৃষ্টি কৰে যিতু আজিকালি বিশুদ্ধ খোৱা পানীৰ মানে অভাৱ হৈছে চাৰিওফালে এতিয়া শুনিবলৈ পাইছো মানে এ আই অহাৰ পাছতে মানে আমি যি মানে এ চাৰ্চ কৰো প্ৰত্যেকটা চাৰ্চ কৰাৰ বিনিময়ত মানে বহুখিনি মানে পানী খাই বুলি কৈছে মানে এয়াহে তুমি কথাটো শুনিছানে?
অ', মই নুশুনা নহয় বাৰু।
মানে এ আই বোলে ডাটাবিলাক য'ত বোলে ৰাখে ষ্টৰ কৰি। তাতে মানে বহুত পানীৰ প্ৰয়োজন বোলে।
অ', তাকেতো মানে আচৰিত কথা সেইটো ন।
হয়, হয়।
কেনেকে মানে সম্ভৱ পাব পাৰে বাৰু পানীৰ প্ৰয়োজন মানে ইমান ডেটা ষ্ট'ৰ কৰাটো।
গতিকে মানে এই এই এয়াই বাবে মানে যিহেতু পানী এতিয়া মানে এই কাৰণে সাগৰৰ ওচৰত মানে এইবোৰ বঢ়াই আছে এ আই ডাটা চেণ্টাৰসমূহ।
অ', হয়, হয়, হয় তাকেতো।
আৰু আৰু মানে যি তি পানী দিলো নহ'ব বোলে মানে পৰিষ্কাৰ পানী লাগ
পৰিষ্কাৰ পানী লাগিব। অহ য'ত পৰিষ্কাৰ পানী নোহোৱা হ'লে আৰু আমাৰ বিপদ হয় আৰু।
তাকেটো আমি মানুহে কিছুমান ঠাইত মানুহে খাব পৰা নাই পানী। এতিয়া এ আইৰ বাবে মানে বহুত হাজাৰ হাজাৰ লিটাৰ টন পানী প্ৰতিদিনে খৰচ হৈ আছে।
হয়, হয় সেইটোৱে আৰু শব্দ প্ৰদূষণৰ বিষয়ে কি অ', সেইটোতো অভাৱ মানে সেই আৰু। আৰু বিশেষকৈ এতিয়া শব্দ প্ৰদূষণৰ বিষয়ে কি ক'ব?
অ', শব্দ প্ৰদূষণটো মানে প্ৰদূৰ্ষণৰ মানে আৰু এটা বৃহৎ
হয়।
মানে অতি দৰকাৰী বৰ্তমান সময়ত আলোচনা কৰিবলগীয়া কাৰক। এই শব্দ প্ৰদূষণ যেনে ধৰা গাড়ীৰ উচ্চ হৰণ তাৰপিছত লাউট স্পীকাৰ।
হয়।
বা কল কাৰখানাৰ যিবোৰ যন্ত্ৰ পাতিৰ মানে শব্দ। এইবোৰে মানে মানুহৰ মানে যিটো মানে বহুত মানে অশান্তি সৃষ্টি কৰিছে কাণৰ পৰ্দা কিছুমান মানে বেয়া হৈ যায়। তুমি কোৱাচোন?
অ', বিশেষকৈ সেই আৰু। ক'বলৈ গ'লে সেই গাড়ীসমূহ মানে ইমান বাইকসমূহ মানে ইমান ডাঙৰ ডাঙৰ মানে চাইলেঞ্চাৰ লগাই ফালে ইমান ডাঙৰ ডাঙৰকে মানে শব্দ কৰে সঁচাই মানে জে- জেষ্ঠ নাগৰিক বা সৰু ল'ৰা ছোৱালী থাকিলে মানে ভয় খাই যাব আৰু।
হয়।
তেওঁলোকৰ বাবে ভয়ানক আৰু এই মানে এনেকুৱা শব্দ। তেওঁলোকে সঁচাই প্ৰশাসনে প্ৰশাসনে কৰি আছে বাৰু নোহোৱা নহয় মই সেইদিনাখন বাতৰিত সকলো মানে এনেকুৱা একাংশ যুৱক-যুৱকসকলে সেনেকে ধৰিছে বোলো এ তাৰে বাবে সিহঁতক মানে শাস্তি দিছে। তাকে এইটো ভাল কৰিছে কিন্তু।
তাকেইতো তেওঁলোকক মানে এনেধৰণে শাস্তি প্ৰদান কৰিব লাগে যিয়ে ধৰা মানে অতি উচ্চ প্ৰাবল্যৰ শব্দ চাইলেঞ্চাৰ তেওঁলোকে মডিফাই কৰে বা এনেকুৱা ধৰণৰ যোনে মানে লাউড স্পীকাৰ পৰীক্ষাৰ সময়ত মানে ছাত্ৰ ছাত্ৰীৰ ওচৰত মানে বজাই তেওঁলোকৰ প্ৰতি মানে এ চৰ কাৰ প্ৰশাসনে অলপমান ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সেই বুলি সেই তেনে ধৰণে ব্যৱস্থা গ্ৰহণ কৰিলে আৰু মানে ধৰা
হয়, হয়।
সেইটো বহুত থাকে। সেই কল কাৰখানাবোৰ যদিও মানে অকমান দূৰ ঠাইত জনবসতি নথকা ঠাইত যদি স্থাপন কৰে মই ভাবো মানে সাধাৰণ ৰাইজৰ মানে অকমান সকাহ হ'ব।
অ', ঠিক কথা কৈছা হয় হয় দিয়া। মানে এনেকুৱা মানে এইবিলাক মানে সংকল্প বিলাক ল'ব লাগে মানে প্ৰকৃতিকটো বচোৱাৰ বাবে ভালে কৈছা।
অ', বাৰু আজি মানে ভালে লাগিল, তোমাৰ লগত এই বিষয়ে আলোচনা কৰি। পাছত সময় হ'লে আৰু ভালদৰে আলোচনা
হয় হয়, ঠিক আছে বাৰু ভাল লাগিল, ঠিক আছে দিয়া হয়।
অঁ হ'ব দিয়াঁ ধন্যবাদ।
উম।